কি খবৰ? হেল্ল' অ ভালেই এতিয়া ৰিজাল্ট কেনেকুৱা হ'ল তোমাৰ।
ৰিজাল্ট ভালেই হৈছে।
ভালে হৈছে কিমান পাৰ্চেণ্টেজ।
মোৰ তোমাৰ এই ছেভেণ্টি ছিক্স।
ছেভেণ্টি ছিক্স, আচ্ছা, আচ্ছা দিয়া। ঠিকে আছে ভালে হৈছে দিয়া মিঠাই খোৱাবা। হেল্ল'
হেল্ল'
অ
অ তোমাৰ কেনেকা হ ল ৰিজাল্ট
মোৰো ভালেই হৈছে বাৰু এতিয়া মোটামুটি আৰু মোটামুটি আৰু ভালেই হৈছে মোৰ চেভেন্টি এইট
চেভেণটি এইট
অ
হা ভালেই বেছি মুতকে বেছি পালা
অ বেছি পালোঁ অলপমান হে হে
আহ গল ক হেৰি কি বুলি কয় এ এনে তুমি কিমান এক্সপেক্ট কৰিছিলা এক্সপেক্
মই ভাবিছিলো মানে উ মানে মোৰ লাগিছিলে আৰু এইতিয়াপ মান আহক বুলিকে
অ এইটিআপ ন
অ, হ'ব আৰু এতিয়া যিমান পাইছো। উম চাইন্স লৈ পেলাই ইমান খিনি পাইছো আৰু। ঠিকে আছে বাৰু। এই মোৰ হেৰিত কমিলে কেমেষ্ট্ৰিত অকমান কমিলে।
অ মোৰ কেমেষ্টি কৰিবলে ভাল নালাগে চাবজেক্টটো ইমান।
অ অকমান পেপাৰখনো টান আহিছিলে। অ, মেতছত কমিলে মোৰ কেমিষ্ট্ৰ্ৰীত কমিলে আৰু অকমান হেৰিত কমিলে বায়লজিত অকণ কমিলে।
বায়লজি ন?
অ।
নেমে জেখনত টানি আহে
অ, সেইটোৱে। বাকী এতিয়া কি কৰিম ভাবিছা?
বাকী এতিয়া মই চাইন্ঞ্চতে ল'ম বুলি ভাবিছোঁ এডমিশন। বি বি এছি কৰিম বুলি ভাবিছো।
বি এছি কৰিবা একো এ কম্পিটিভ একজাম নিদিয়া?
কম্পিটিটিভ এক্সাম ভাবিছোঁ দিম চাগে এটা এনেই এড এডমিশচনটো কৰি থ'ম।
আচ্ছা কি হয় কি হয় কোনটো দিবা।
মই নিদ দিম নিদ।
নিতৰ কাৰণে ন আচ্ছা আচ্ছা দিয়া ঠিকে আছে ভালে বাৰু। মই ভাবিছো এইবাৰ ড্ৰপ লওঁ নেকি বুলি।
আচ্ছা।
মানে প্ৰিপৰেচন অকণ কৰো কাৰণে এইবাৰ দিবলৈতো মানে ধৰা তেনেকে পঢ়া হোৱাই নাই ন? আৰু এটা কপেতেটিভ একজাম দিয়া মানে বহুত পঢ়িব লাগে ইলেভেন টুৱেলভ টো পঢ়া যিহেতু বহুত ডাঙৰ ছিলেবাছ এখন ন।
উম।
ত' সেইটো কাৰণে মানে ভাবিছো এইবাৰতো ভালকে পঢ়া নাই হোৱা কাৰণ একজামৰ পিছত আৰু কত পঢ়িলো নপঢ়িলোৱে ভালকে। এক্জাম দি পেলাই তেনেকে থাকিলো ন সেইকাৰণে ভাবিছো এইবাৰ দি চাম নেক্সট বাৰ দিবৰ কাৰণে মানে আ প্ৰিপেচন এটা কৰো বুলি ভাবিছো আৰু।
অ ঠিকেই কৰিছা। এনেও ড্ৰপ দি পেলাই ভালকে গোটেই ক্ৰ'জ টো এবাৰ তুমি কমপ্লিট কৰিব পাৰিবা ন তেতিয়া তাৰ পিছত তোমাৰ আজি হে হব বাৰু। একজাম দিবৰ কাৰণে।
ময়ো ভাবিছো তাকে কচিং এটাও লৈ ল'ম।
অ' বাকী ইনে অল টাইমত অফ চ' আহিছানে যদি নোলায়, এনন্টেন্চ কি কৰিবা মই টো বি এ চি কৰিম বুলি ভাবিছোঁ।
অ, মই এইবাৰ ভাবি থৈছো যেদি কি উ এক্জামটো দিও দি লওঁ। এবাৰ ৰবি দি ভালকে, বাই চান্স যদি নহয় গৈ তেতিয়া মানে ভাবি থৈছো আৰু বি এছ চি তে লৈ লম। কাৰণ আকৌ - আকৌ দ্ৰপ দিবলৈ মানে আৰু ইমান ভবা নাই আৰু মানে দুবাৰ দুবাৰ তিনি বাৰ ড্ৰপ দিব নোৱাৰি মানে আৰু।
হয় এ এবাৰ দৰৱ দিলেই অ এবাৰ দৰৱ দিলে বয়সটো বাঢ়ি যায়। তাতে নোপোৱা ডিপ্ৰেশ্যনটোতো বেলেগেই পালেতো ভালেই নাপালে ডিপ্ৰেশ্যন এটা পৰে। সেইকাৰণে ভাবিছো ৰিক্স নলওঁ ডাইৰেক্ট বি এছ চি কে কৰো। ভাবিছো ফিজিক্স, কেমেষ্ট্ৰি, মেথ কিবা এটা ল'ম আৰু, এনেও ফিজিক্স ইন্টাৰেষ্ট আছে কাৰণে ফিজিক্স -
উম অ' অ' আচ্ছা দিয়া ভালেই, ফিজিক্স টো বাৰু ভাল দেই স্কপ আছে বহুত, স্কপ আছে ফিজিক্সৰ, অকমান কিবা চাবজেক্টটো তান ও, যিহেতু - বি এছ চিত অকমান পাচ কে আহিব ডাঙৰ, চিলেবাছ হ'ব, অকমান-
এই অ মোৰ এনে ফিজিক্স ত অলপ ইণ্টাৰেষ্ট আছেটো মানে সেইকাৰণে- পঢ়ি ভালে ইণ্টাৰেষ্টিং লাগে টো, ইন্টাৰেষ্টিং লাগে টো সেইকাৰণে ফিজিক্স ল'ম বুলি ভাবিছো।
ফিজিক্স টো মানে ইণ্টাৰেষ্টিং চাবজেক্ট হয় ন, মোৰো ভাল লাগে বাৰু মই ভাবি লৈছো যদি বি এ- আৰু কি যে কয়, যদি হেৰি নোলায়, এক্জামত যদি নহয়গৈ, তেতিয়া আৰু ফিজিক্সতে চাম বুলিকে ভাবি থৈছো বাৰু মইয়ো বি এছ চিতে।
তুমি যদি নোলায় আৰু মই চিনিয়ৰ হম আৰু তোমাৰ কাৰণে, ন
ত অ তাকে চিনিয়ৰ হ'বা বাৰু যদি সেইখন কলেজতে পাও আৰু। ময়ো এডমিচন, এতিয়া এডমিশনৰ ওপৰতো কথা ন, পাৰ্চেন্টেজ লৈ মানে এতিয়া এডমিশনটো চাব।
পাই যাবা একো নাই বাৰু তোমাৰ পাৰ্চেণ্টেজ ভালটো।
অ' তোমাৰো ভাল দিয়া ক'ত নো তোমাৰ বেয়া, তোমাৰো ভাল দিয়া। কতনো বেয়া-
অ' তোমাতকে কম নহয় মোৰ তুমি চুকা আৰু পাই পাই যাবা।
হ'ব চেভেন্টি এইটত ইমানো চোকা নহয় অ।
আচ্ছা হয় বাৰু, ইমানখিনি চাইন্ঞ্চ লৈ পেলাই ইমান খিনি পাইছা আৰু।
অ' তাকে হয় বাৰু। হয়, নাই নাই কষ্ট কৰিব লাগিব বাৰু এতিয়া ভালকে কম্পিতিভ একজাম- দিব লাগিব তুমিও ভালকে পঢ়িবা, এইটো একজাম- মানে যিহেতু দিবা দিয়াত দিয়া দি পেলাই তাইক ফ্ৰেণ্ডছ হোৱাটো বহুত ডাঙৰ কথা ন, সেইটোতো মান ভাল কে যিমান খিনি পাৰো ভালকে কষ্ট কৰি দিব পাৰিলে ভাল ন।
অ এক এক্জামতটো বাৰু দিমেই যি হয় দেখা যাব।
উম' বাকী কিবা হত বাকী বেলেগ এক্জাম দিবা নেকি।
এ নাই নাই বাকী একো নিদিওঁ, বাকী বি এছ কৰিম এট্ৰেঞ্চ এন্ট্ৰেন্ঞ্চ এটাই দিম তাৰাছত বি এছ চি কৰিম, ফিজিক্সত পালেটো ভালেই বা নহ'লে ফিজিক্স নাপালে কেমেষ্ট্ৰি বা মেটচ কিবা এটা ল'ম। একচুলী ফিজিক্সটো লাগে মানে ফিজিক্সটো মই ভাল পাওঁ টো। আৰু মানে মোৰ দাদা এজনো আছে সি মোক কৈছিলে যে ফিজিক্স ফিজিক্সটো ইন্টাৰেষ্টিং আছে বুলি, আৰু পঢ়িম আৰু তৰ মেকানিক্স চেকানিক্স বিলাক কৰিও ভাল লাগে মোৰ। নিইমেৰিকেল কৰিও ভাল লাগে, কনচেপট অলপমান আছেটো সেইকাৰণে তাকে ল'ম বুলি ভাবিছো।
অ অ নাই তেওঁ মানে বেলেগ কম্পিটটিভ এক্জাম বিলাকো দিব পাৰা বেলেগ বেলেগ। এতিয়া ধৰা জে দৌব্লে ই হওক নিটটোতো দিবাই তুমি, জে দৌব্লে হওক চি ইউ টি হওক তেতিয়া মেনে ধৰা তোমাৰ নিজৰ এক্সপিৰিয়েঞ্চটো এক্সপিৰিয়েঞ্চটো বাঢ়িব ন, মেটচ পঢ়িলেও মেটচৰ হেৰী কেইতান ফিজিক্স কেমেষ্টি কেইটাওটো কৰিব পাৰা এটেমট কৰিব পাৰা। এক্সৰিয়েঞ্চ বাঢ়িব ন তোমাৰ তেতিয়া, মেনে লাইক হেৰি বিলাক বা নিজৰে বহুত বস্তু শিকিব পাৰা ন পঢ়া ও লগত। তেনেকে কেনেকুৱা কি একজাম, কেনেকুৱা টাইপৰ কুৱেশন আহে কিবা কি আহে। এইবিলাক জানিব পাৰা।
হয় বাৰু, তেওঁ কৰি চাম বাৰু তোমাৰ কথাতটো লাগিছে মই এনেই এক্সপেৰিয়েঞ্চৰ কাৰণে
কৰি চোৱা ফৰ্ম ফৰ্ম ফিল আপ কৰি দিবা আছে নহয় দেৰি
অ ফিজিক্স কেমেষ্ট্ৰিটো কৰি ক আত্তেমত কৰিম আও মানে। কনচেপ্টটো আহিব আৰু বাকী বাকী যি হয় হব, তাকে মই পি এইচ দি কৰিম বুলি ভাবি দিছো ভাই, ফিজিক্স লৈ পেলাই।
অ মানে তুমি মানে বি এছ চিত ভাবিয়ে থৈছা ন।
ভাবিয়ে দিছো, মানে জানো ন একো ওলাব নোৱাৰোঁ বুলি। ইমান টাফ এক্জাম এটা পতুকে ক্ৰেক কৰাটো ইজিটো নহয়।
অ'। নাই নাই মইয়ো বাৰু ভাবি থৈছো বাৰু মোৰো মানে ফিজিক্সত ইণ্টাৰেষ্ট অকণ আছে ভালে লাগে বাৰু পঢ়ি ইলেক্ট্ৰনিকচ্ বা হওক কোৱাণ্টাম হওক মেকানিকছ হওক। এ নিউমেৰিকল সুমেৰিকেল এইবিলকত ইণ্টাৰেষ্ট আছে, তেওঁ মানে মোৰ মান মন আছে এবাৰ দিয়াৰ। এবাৰ।
অ মন আছে যদি অট্টেমত কৰি চোৱা, যি হয় আৰু। ভালকে কষ্ট কৰি দিবা পালেতো ভালেই, নাপ নাপালে আৰু আছেইতো অনলাইন অপশন বিলাক বি এছ চি কৰিবা।
অ অ অ সেইটোয়ে কৰিব লাগিব আৰু। তাকে চাম বাৰু চবতে ফৰ্ম ফিল আপ কৰি থৈ দিম ভাবিছো সফালে আ বা জুলজি বটানীটো কৰি থম।
তুমি চি ইউ টি চি ইউটি দিব পাৰা।
অ চি ইউ টি টো দিম দিম। মানে চি ইউ তি এইবাৰেই দিম এইবাৰ মই হেৰি কৰিছো বাৰু। মানে এইবাৰ মই মানে এনেই চবতে ফৰ্ম ফিল আপ কৰি থৈছো, চব একজামে দিম। তেতিয়া মানে মানুহৰ
মানে কেনেকুৱা কি আহে কি একজাম
ভেৰিয়াছ অপৰচুনিটি ন? ভেৰিয়াছ অপৰচুনিটি য'ত পাওঁ আৰু।
অ সেইটোৱে। য'ত পাওঁ বুলিও নহয়, এগ্ৰিকালচাৰটো মই ফৰ্ম ফিল আপ কৰিছো। এগ্ৰিকালচাৰটো দি চাম। তাৰ পিছত অহা বছৰ বাৰু বি এছ চি নাৰছিংটো এপ্লাই কৰিম ভাবিছো।
এ জৰুৰ চৰুৰ চে পঢ়াই ছলিছে ন তোমাৰ?
অ পঢ়াই চলা নাই তেনেকে কিন্তু মানে অ বস্তুতটো একজাম বিলাক দিব লাগে ন, যিমান পাৰো এক্জাম দিলে সিমানে আমাৰ নলেজ বাঢ়ে। চ' এক্জাম বোৰ যিমান পৰা যায় পৰাপক্ষে দিবতো লাগে। তেতিয়া আমি গম পাও ন কেনেকুৱা কি প্ৰশ্ন কাটে কি হয়। ক পৰা আহে কি আহে সেয়া তেনেকুৱা।
অ ঠিকে আছে কৰিবা ময়ো ফিজিক্সৰে কৰিম। বাকী তুমি প্ৰিপেৰেচনটো কেনেকে কৰিছিলা? হেৰি মইতো প্ৰিপৰেচন কেনেকে কৰিছিলা একজামৰ সময়ত? মই তোমাৰ মানে কেমেষ্ট্ৰীটো পঢ়া নহলতো ইমান, মই জাষ্ট মেথ্চটো আৰু কেমেষ্ট্ৰীটো মানে মই টান পাইছিলোঁ কাৰণে লাষ্ট ৰখি দিলোঁ সেই কাৰণে মানে মোৰ অলপ তাত মাৰ্ক্স মাৰ্ক্স কমি গ'ল। এনেই মোৰ এই কি আহিলে হয়? বাকী ফিজিক্সটো ইণ্টাৰেষ্ট কাৰণে সদায় ৰাতি ৰাতি কৰিছিলো টো সেইকাৰনে ফিজিক্স বাও লেটাৰটো আহিলে।
অ নাই ফিজিক্সৰ খিনি ভালে আছিলে মই পি আই কিউ চাইছিলো ফিজিক্সৰ। বহুত বহুত কমন পৰিছে, আৰু মানে ফিজিক্সৰ মেইনলি ডিৰাইভেশচন বিলাক আহে ন?
অ।
ত এইবিলাক ক'বলে ভাল লাগে মোৰ একছুৱেলী মেইন কথা
মেইনলি মই অ মেইনলি মোৰ টিউচন কৰা মানে চাৰজনে ভাল পঢ়াইছিলে। কাৰণে ইণ্টাৰেষ্টটো মোৰ মানে বনি থাকিলে, যিমান যি নহওঁক মানে ভালকে পঢ়াইছিলে, ভালকে গাইডেঞ্চ দিছিলে আৰু মানে কিছুমান। বস্তু শিকাইছিলে আৰু যে, শিকি ভাল লাগে। চাৰৰ পৰা সেইকাৰণে মোৰ ইন্টাৰেষ্টে মানে বনি থাকিলে।
অ' অ' মই মোৰ ছৰজনৰ পৰা ছাৰজনে মই ভালকে কৰাইছিল ন। সেইকাৰনে মোৰ ফিজিক্স ত' মানে ইটাৰেষ্ট আছে, মোৰ কেমেষ্ট্ৰি আৰু বায়'লজিত তো মোৰ ইণ্টাৰেষ্ট আছে। কিন্তু মানে সেয়ে মানে বস্তুতটো। অকমান অ' সেইখিনি প্ৰশ্নতো মানে অকমান মই টাফ টান পালো মানে। তাতে কৰিছিলো পঢ়ি কৰিছিলো তেও মানে মই। ফিজিক্স টো বেছিকে পঢ়িলো ন, বায়লজি আৰু। কেমেষ্ট্ৰ মানে অক, কম কম হৈ গল মানে পঢ়াটো। ত' সেইকাৰণে অকণমান কুৱেশচন পেপাৰ খন অকনমান টান পালো। উম, তেওঁ কৰিছিলো ঠিকে বাৰু।
উম।
তেও তাত মানে মাৰ্কচটো অকমান কমি গ'ল সেইকাৰণে। বাকী বিলাকতো ভালেই আৰু।
অঁ এই - এই ফিজিক্স আৰু কেমেষ্ট্ৰি আৰু মেথছটো কম পোৱাৰ কাৰণে আমাৰ কনচেপ্টটো থাকি যায় ন। সেইকাৰণে এক্সামত অলপ নাৰ্ভাচ হৈ যাওতো
অ', অ', সেইটোৱে সেইটোৱে মোৰ একেই হৈছে মানে অকমান নাৰ্ভাচ হৈ গ'লো মানে মইও এক্সামৰ সময়ত বহুত। তাকে, দিয়া এতিয়া ঠিকে আছে বাৰু দিয়া, এডমিচন হলে তোমাক জনাম বাৰু দিয়া মই।
বাকী খানা পিনা?
খানা পিনা হ'ব আৰু। কৰিমহে এতিয়া, উম, দিয়া ঠিকে আছে দিয়া।
খাই লোৱা ন
অ', অ', অ', পিছত হেৰি এডমিচন হলে ক'বা ক'ত হয়।